অ হ কোৱা
আহ কি কৰি আছা এ?
হয় এনে আছো এনে আছো তুমি কি কৰি আছা
এ ময়ো তোমাৰ এনে অলপ বহি আছো ঘৰতে আৰু। বাকী খবৰ পাতি কেনেকুৱা
খবৰ পাতি বেয়া নহয় ঠিক থাক ঠিক ঠাক নে?
অ ৰাতি ঠিকে চলি আছে দিয়া আৰু চলিব লাগে আৰু চলি আছে আৰু। বাকী কথা এটাই লক্ষ্য কৰিছানো তুমি মানে সেই মানে ফোন কৰিলো আৰু? নাই মানে ম তোমাৰ মনত পৰিল মনত পৰা দেখি কাক ক এতিয়া ত তোমাকে ফোন কৰিলো দিয়া
কি কথা বা কোৱাচোন ময়ো এনে মানে সেইবিলাকৰ কথা ভাবি আছিলো কিছুমান কথা- কথা তুমি কোৱাচোন তোমাৰো শুনো।
এইে মানে আমাৰ যিটো বৰ্তমান আৰু অ লাহে লাহে যিটো ডিজিটেল যি টো যুগ হৈ গৈছে আৰু মানে যিবিলাক আমাৰ ডিজিটেল যুগত পৰিণত হৈছে। ত' তাৰে তোমাৰ ভৱিষ্যতত মানে এই যিবিলাক আমাৰ ক'বলৈ গ'লে গ্ৰন্থাগাৰ লাগ ফাইব্ৰে তাৰে ওপৰত কেনেকুৱা প্ৰভাৱ পৰিছে তুমি কি কবা তাৰে ওপৰত
অ মানে আজিকালিতো বহুতে কয় তোমাৰ মোবাইল হওক ইন্টাৰনেট হওক এইবিলাক ই বু যে সেইবোৰ থ পিছত লাইব্ৰৰ প্ৰয়ো কি? কিন্তু মোৰ মতেতে এই কন্থাটো মানে সম্পূৰ্ণ সঁচা নহয় কাৰণ প্ৰযুক্তি তোমাৰ যিমানে আগ বাঢ়ো। আহৰণৰ বাবে যিটো এটা শান্ত সু সংংগঠিত ঠাই বুলি কয় ন সেইটো কিন্তু আমি। গ্ৰন্থাগাৰতে পাওঁ আৰু আগত লাইব্ৰেৰী যাব যি নম্বৰ বাঢ়ি আছে কিন্তু যিহেতু মই নিজেও লাইব্ৰেৰীতে পঢ়ো পঢ়া শুনা কৰো। ত' পিছত মই বুজিলো আৰু যে এই যিটো লাইব্ৰেৰী ন তাৰ মূল্য বা যি দুটা কিতাপ আছে ন সেই কিতাপতে সীমাবদ্ধ নহয় ইয়াত মানে মানুহে। ধ মনোযোগে পঢ়িব পাৰে লাইব্ৰেৰী এাত তুমি দেখিলে গম পাবা যে লাইব্ৰেৰী কিমান শান্ত এটা পৰিৱেশৰ মাজত মানুহ উদযাপন কৰে ন এতিয়া ধৰা সেই লাইব্ৰেৰীবোৰত মানুহে মনোযোগৰে পঢ়িব পাৰে গৱেষণা কৰিব পাৰে বা যিবিলাক নতুন নতুন বিষয় তাৰ বিষয়েও গভীৰভাৱে জানিব পাৰে ত' এই যিবিলাক অভিজ্ঞতা ক ভিতৰৰ পৰা সদায় পোৱা নাযায় আৰু তোমাৰ উম কি হয় আজিকালি বিচাৰিব পৰা হৈছে বা ইণ্টাৰনেটত বিচাৰিব পৰা হৈছে কিন্তু এই যিবিলাক তথ্য ওলাই ন ইণ্টাৰনেটৰ যিবিলাক তথ্য আমাৰ সেইবিলাক কিন্তু চব সঠিক নহয়, মই নিজে মানে বহুত সেনেকুৱা বস্তু চাইছো মোৰ পঢ়া তাৰ ক্ষেত্ৰতে মই ওলাবলৈ চেষ্টা কৰিছিলো কিতাপৰ বস্তু কিন্তু তাতে সঠিক বস্তুটো নাহে বহু সময়ত এনেকুৱা কিছুমান ভুৱা বা অসম্পূৰ্ণ তথ্য তাতে আহি যায় ত' এতিয়া যদি তুমি গ্ৰন্থাগাৰৰ ক্ষেত্ৰত কোৱা, গ্ৰন্থাগাৰত কি হয় অধিকাংশ যিবিলাক কিতাপ আছে, সেইবিলাকতো তোমাৰ বিশেষ দ্বাৰাই লিখা হয় ন, আৰু সেইবিলাক পৰীক্ষা কৰিহে চপোৱা হয়। সেইবাবে মই ভাবো আৰু যিটো অধ্যয়ন বা গৱেষণাৰ ক্ষেত্ৰত ন গ্ৰন্থাগাৰৰ ওপৰত মানুহৰ বিশ্বাসতটো অধিক হ'ব লাগে না কি তোমাৰ যিবিলাক অনলাইন মাধ্যম বা যিবিলাক ইন্টাৰনেটৰ ব্যৱস্থা তাৰ ওপৰত ইণ্টাৰনেটে খুব সুবিধাজনক হয়, ঘৰতে বহি চাব পাৰি কিন্তু তাৰে তথ্যবিলাক যে সঁচা নে মিছা সেইটোতো তুমি পৰীক্ষা কৰিব নোৱাৰা নহয়
সেইটো বাৰু হয় দিয়াচোন মানে তোমাৰ আজিকালিৰ যিবিলাক তথ্য আছে আমি য' আমি ডিজিটেল যুগত পাওঁ বা ইণ্টাৰনেটত সেই তথ্য তোমাৰ কেতিয়াবা সত্য নহবও পাৰে বা তোমাৰ ধৰি লোৱা থাকে নহয় কিছুমানে তোমাৰ আহ মানে ভুল যিবিলাক তথ্য আছে সেইবিলাকো প্ৰচাৰ কৰে ইণ্টাৰনেটত ত' সেইবিলাক মানে বহু সমস্যা এ আৰু কিন্তু তোমাৰ যদি অহ গ্ৰন্থাগাৰ গুৰুত্ব বা ইয়াৰ ওপৰত যিটো মানে তুমি ক'বলে গ'লে ভৱিষ্যত আৰু ভৱিষ্যত কথা ক'বলে গ'লে তোমাৰ এই যিটো মানুহে নিজে হাতেৰে লিখা যিবিলাক কথা মানুহৰ নিজৰ যিটো মনোভাৱ সেইটো মনোভাৱ তুমি সেই গ্ৰন্থাগাৰখনত পাবা বা সেই গ্ৰন্থ পঢ়ি কিনে যিটো তুমি শান্তি এটা লাভ কৰিবা বা যিটো তুমি এটা জ্ঞান আহৰণ কৰিবা আৰু সেই গ্ৰন্থাখনৰ পৰা সেই সেইটো কিন্তু জ্ঞান এইবিলাক ডিজিটেল যিবিলাক ই বু হওক বা ডিজিটেল যিবিলাক যিও যিকোনো ডিজিটেল বস্তু নহওক তাৰ পৰা কিন্তু সেইটো জ্ঞান কিন্তু ইমান আহৰণ নকৰা, যদি আহৰণ কৰাও তুমি এনেকুৱা লাগিব পাহৰি গৈছা এনেকুৱা হ'ব। কিন্তু যিটো তুমি জ্ঞান আৰু এই গ্ৰন্থাৰৰ পৰা বা তুমি এ লাইব্ৰেৰী পৰা ল'বা ন সেই যিটো জ্ঞান, সেই জ্ঞানটো তুমি কেতিয়াও পাহৰিব নোৱাৰিবা, সেই জ্ঞানটো তোমাৰ কাৰণে পিছতো কেতিয়া কামত আহিব আৰু। আৰু তুমি চাবেই গ্ৰন্থাগত তোমাৰ কিমান বিভিন্ন ধৰণৰ কিতাপ থাকে সেই কিতাপৰ লগত তাতে অভিধান হক তোমাৰ জি ডাঙৰ জীৱনৰ কাহিনী হওক মানুহৰ কাহিনী হওক বা তোমাৰ উপন্যাস হওক গল্প হওক বা তোমাৰ নিজৰ যিবিলাক অ ক্লাছৰ বিষয় আছে বা তোমাৰ শ্ৰেণীৰ কথাৰ যিবিলাক কিতাপৰ বিষয়ে আ তাৰে ওপৰতে হওক বা অন্যান্য যিবিলাক কথা সেইবিলাক কথা যেতিয়া তুমি পৰি কিবা এখন লাইব্ৰেৰী মানে এটা মানে ৰুমতে পাবা আৰু এটা ৰুমতে এইবিলাক ইমান তথ্য ইমান মানে জ্ঞান আহৰণ কৰিব পাৰিবা তাত কনো আৰু তোমাক কি লাগে কোৱাচোন, আৰু মই ভাবোঁ যে এইবিলাক ডিজিটেল যুগতকৈ মানে যিটো আমাৰ গ্ৰন গৰ যিটো ব্যৱস্থা বা গ্ৰন্থাৰৰ যিটো মূল্যবধ বা তোমাৰ জ্ঞান আহৰণ কৰা যিটো সুযোগ সেই সুযোগটো কিন্তু বহুত বেছি কাৰণ তুমি গ্ৰন্থাগাৰত যাই কিনে নিজে এখন কিতাপ নিজৰ পচন্দ মতে ওলাই আনি ততে তুমি বঢ়িয়া সুন্দৰভাৱে বঢ়িব পাৰিবা য শান্তি পৰিৱেশত মানে সুন্দৰভাৱে নিজৰ মন টো মুগ্ধ কৰি তাতে কিতাপ পঢ়াতে ব পাৰিবা, আৰু ইয়াৰ ফলত তোমাৰ কি হ'ব তোমাৰ যিটো কিতাপ পৰাৰ অভ্যাস বা তোমাৰ যিটো প ভাল অভ্যস সেইটো বৰ্তাই থাকিব বা সেইটো বজাই থাকিব ত সেনেকুৱা আৰু ধৰি লোৱা আজিকালি জানাই তুমি ডিজিটেল যিটোত ইণ্টাৰনেটত বা তোমাৰ মোবাইলত পঢ়িবলৈ কিমান দিগদাৰ হয় আৰু মান ধৰি লোৱা এই টো মোবাইলত পঢ়াৰ ফলত মানে ধৰি লোৱা চকুৰ যিটো ক্ষতি, সেই ক্ষতি হোৱাৰ লগতে তোমাৰ যিটো মগজুৰ যিটো বিষ হৈ থাকে ন কেতিয়াবা কেতিয়াবা মূৰ বিষ হয় বা তোমাৰ ধৰি লোৱাক কাম কৰিব বেলেগ কাম কৰিব ইচ্ছা নাযায় তোমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে দিয়াচোন যেতিয়া তুমি এটা জেগাতে বহি মোবাইলটো স্ক্ৰীন খনে চাই। ম ব সৃষ্টি হয় ত মই ভাবো সেইকাৰণে আমাৰ কাৰণে আৰু যিটো গ্ৰন্থাগাৰ আছে সেই গ্ৰন্থগাৰটো বহুত মানে প্ৰয়োজনীয় আৰু কাৰণ গ্ৰন্থাগাৰে চোৱা এখন মানে গ্ৰন্থাকাৰে তোমাৰ পঢ়াৰ অভ্যাসৰ লগতে ছাত্ৰ-ছাত্ৰীৰ যিটো পঢ়াৰ যি। গতি আছে গতিটোও বঢ়াব আৰু তোমাৰ অ গ্ৰন্থসমূহোৱা গ্ৰন্থাগাৰসমূহ তোমাৰ ধৰি লোৱা ৰাজহুৱা হ'ব পাৰে বা তোমাৰ যিটো বিদ্যালয় বা মহাবিদ্যালয়ত থকা সেইবিলাক গ্ৰন্থ যিটো গ্ৰন্থাগাৰ আছে। সেইবিলাক সেইবিলাকো তোমাৰ বহুত খিনি মানুহ সহায় কৰিব পাৰে জ্ঞান আহৰণ কৰিবলৈ ইয়াত মানুহেতো সকলো মানুহো টকা পইচা ন নাই নহয় ইমান যে অ নতুন নতুন বা তোমাৰ ডাঙৰ ডাঙৰ কিতাপ কিনি পঢ়িব তো তেওঁলোকে সেইবোৰ জ্ঞান ক'ত আহৰণ কৰিব যাব সেই গ্ৰন্থাগাৰ। সেই গ্ৰন্থাগাৰতে যাব ন বা তোমাৰ সেই লাইব্ৰেৰীতে যাব ইণ্টাৰনেটতো বহুত পাবা ইণ্টাৰনেটতো তোমাৰ অ সকলোবোৰ পাবা কিন্তু ইন্টাৰনেতত পঢ়িবলৈ মানুহৰ ক'ত নহ সময় আজিকালি সকলোৱ চোন ৰিল চোৱাত বা তোমাৰ। মই ভ ক বেছি লাভ হয় আৰু মোৰ মতে এই আমি ইণ্টাৰনেটত চোৱাতকে বা তোমাৰ ই বুক হওক বা এইবিলাকতকে আমি। চোৱাও মানে যিটো আমাৰ গ্ৰন্থাগাৰত যায় এইটো পঢ়াৰ যিটো আমেজ সেই আমেজটো। কিন্তু এইবিলাকে দিব নোৱাৰে মই ভাবো আৰু এনেকে।
সেইটোতো হয় সেইটো সঁচা কথা আৰু কিন্তু এটা কথা দে মই তোমাৰ লক্ষ্য কৰিছো এ বহুতে লাইব্ৰেৰীত অহ পঢ়িবলৈ যায় বা গ্ৰন্থাগাৰত পঢ়িবলৈ যায় কিন্তু সেই গ্ৰন্থাগাৰত। কিছুমান নিয়ম থাকে আমি গ্ৰন্থাগাৰত থাকিলে সদায় চাৰিটা নে পাঁচটা দৰকাৰ। চৰকাৰী নিয়ম সেই নিয়ম কেইটা মানিহে গ্ৰন্থাগাৰত পঢ়িব লাগে এতিয়া নজনাকে কোনোবাই আজিকালি দেখিবা যিবিলাক কলেজত তোমাৰ থাকে নহ অ গ্ৰন্থাগাৰ থাকে তাতে মানে ল'ৰা-ছোৱালী। পাতিবে বিমনেুৱা ক্ষেত্ৰত আমিও জনা উচিত কাৰণ এটা ঠাইত যিবিলাক নিয়ম পালন কৰিব লাগে আমি সেইবোৰ কৰিব উ কৰাতো কাৰন সেইটো তোমাৰ নিজৰ দায়িত্বশীলতাটো বুজাই নহ আৰু মোৰ মতে তোমাৰ যিবিলাক। লাইব্ৰেৰী বৰ্ণ বা গ্ৰন্থাগাৰবোৰ সেইবোৰ কিন্তু আমাৰ এতিয়াৰ দৰে কিতাপৰ ভৰা লৈ নাথাকিব তাত ধৰা তোমাৰ ডিজিটেল লাইব্ৰেৰী কম্পিউটাৰ অনলাইন গৱেষণা এইবোৰো চাগে অ ই বুক হওক বা অডিঅ' বুক হওক এইবোৰো চাগে সুবিধা থাকিব বৰ্তমান সময়তে এতিয়া। আমাৰ কলেজৰ কথাই যদি কওঁ তাতে তোমাৰ যিটো আমাৰ অ মানে গ্ৰন্থাগাৰ আছে তাতে তোমাৰ আমাৰ দুটা মানে এটা ফ্ল'ৰত কিতাপসমূহ ৰাখি থোৱা আছে এটা ফ্ল'ৰত তোমাৰ অহ কম। উঠোৱা ডিজিটেল ব্যৱস্থা সেই ডিজিটেল ব্যৱস্থা তথ্যলগ্ন কৰা হৈছে ন সেইটো কিন্তু টো অলপ থৈ দিয়াচোন কাৰণ যিবোৰ পৰম্পৰা এটা তোমাৰ সমন্বয় হৈ গৈছে বৰ্তমান আৰু ইঠাইততো স্মাৰ্ট লাইব্ৰেৰীৰ ব্যৱস্থা আৰম্ভ হৈছে মই কোৱাতঅলপ চলপ আৰু তোমাৰ এই যিবিলাক সদস্যসকলে অনলাইনতে তোমাৰ কিতাপ বিচাৰিব পাৰে। ডিজিটেলভাৱে পৰি দ পাৰে তাৰমানে নতুন প্ৰজন্মৰ যিটো লাইব্ৰেৰী নহয় সেই তোক সুধি আছে বৰ্তমান সময়ত কিন্তু হলেও তোমাৰ লাইব্ৰেৰী পঢ়াৰ এটা গুণ থাকে ন ইছনা লাইব্ৰেৰীবোৰত। কি ভাবে কিন্তু বৰ্তমানৰ লাইব্ৰেৰীবোৰত নাই কাৰণ দেখিবা ডিজিটেল ব্যয়স্থা আহি গৈছে ত মানুহে ঘৰৰ পৰাই কিতাপ বোৰ পঢ়ে ত' একে ঠাইত এটা ৰুমৰ ভিতৰত বহু মানুহ একেলগে চুপ- চাপ তোমাৰ নিজৰ মনোযোগ দি কিনে কিবা এটা বস্তুৰ বিষয়ে পঢ়াটো সেইটো কিন্তু কমে দেখা পাবা আৰু তুমি আৰু এটা কথা হৈছে তোমাৰ কি যে এই লাইব্ৰেৰী যে লাইব্ৰেৰীটো কেৱল শিক্ষাৰ্থীৰ বাবে নহয়তো যোনে চাকৰিৰ প্ৰস্তুতি চলাই তেওঁলোকৰ বাবে হওঁক বা গৱেষক, শিক্ষক, লেখক এই সকলোবোৰ বাবে ত' সেইবাবে তোমাৰ যিটো ঘৰত শান্তি ভাৱে পঢ়াৰ এটা পৰিৱেশ দি ছে ডিজিটেল লাইব্ৰেৰী য়ে সেইটো অলপমান ভাল বাৰু কাৰণ তেওঁলোকে কেতিয়াবা সম য় নাপায়টো তোমাৰ লাইব্ৰেৰীত যাই পঢ়া। এনেকুৱা ক্ষেত্ৰত কিছু সুবিধাও হয়। ত' তাৰ মানে এই ক্ষেত্ৰত মানে কি যিবিলাক তোমাৰ ডিজিটেল লাই ব্ৰেৰী কথা ক'বলৈ গ'লে ইটো মানে সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বৰ্তমান সময়ত। কিন্তু ইয়াত কিছুমান ভাল দিশো আছে বেয়া দিশো আছে কবলৈ গ'লে। বাকী এই বিষয়ে তোমাক আজি আৰু বিশেষ একো নকওঁ দিয়া নহ'লে পিছত কেতিয়াবা এই বিষয়ে টে ভালকে একেলগে ক'ৰবাত বহি। কথা পাতিম আৰু দুজনে নে কি কোৱা।
অ' হ'ব দিয়া তে থৈছোঁ আজিলৈ।